হেল্ল' অ শুনিছা?
অ' শুনিছা?
অ অ শুনিছোঁ কোৱা? অ' শুনি আছো কোৱা?
অ' কিবা কৰি আছিলা?
অ এই মানে ওলাই আহা বুলি চ কলো অ। তাকে।
সেইকাৰণে মানে গাড়ী চাই আছিলো।
অ'।
তই যে একজাম শেষ নোহোৱালৈকে মোৰো শান্তি নাইকিয়া উম উম। দুৰত যাম এতিয়া। মানে লাষ্টত ধৰ প্ৰথমতে দূৰতে যোৱা যায় তাৰপাছত কৰি-কৰি লাস্টত ওচৰত আহি যাও আৰু।
অ', অ'।
নহলে মানে ৰাতি এনেতো এদিনত তিনটা চাৰিটা কৰাও আজিতো ছটা কৰামাৰ আৰু। ওলাইছো যিহেতু ৰাতিলৈকে আছে আৰু একদম।
অ'।
হেয়া নহলে বোলে টাইম নিমিলে যে বাকী কেইদিনত সিমান গোটে বোৰৰ একেলগে আমাৰ আজি আকৌ বন্ধও আছে ন। ইয়াৰ পিছত আকৌ চামাৰ ব্ৰেকো বহুতৰ আজিৰ পৰাই বন্ধয়ে চলিছে।
চামাৰ ব্ৰেকৰ তুমিও বন্ধ দিয়া নে নে
মই দিম পোন্ধৰ তাৰিখ মৰ পৰা বন্ধ দিম আৰু ছমাৰ বিগত আৰে আগলৈকে মই কৰাই লম পোন্ধৰৰ পিছত তেতিয়া আৰু মানে মই অলপমান যাম ওলাই হলো নাই তাৰ পিছত বন্ধ ধৰি দিম আৰু ইমান সহত আৰু সহঁতও ফুৰিব যায়ে ন
অ
প্ৰথম কেই ক্লাছ কেইটা কৰি ললে হ'ল তাহতত দিনৰ ঘৰতে আহি আছো
উম
সেইটোয় গধল আৰু অ মই দিনৰ ভাগত ৰাখিছো যিহু সিহঁতে ইভিনিং ব ম ম ফ্ৰী হও আৰু তেতিয়া লাস্ট ইয়ার মোৰ চামাৰ বেগত এই হলি চন্দৰ আৰু চেমেজৰ আছে ছিলে সিহঁতৰ অ ইমান বেছি হোমৱৰ্ক দিছে মই ধৰা হেৰিতালৈকে আহ ঊনৈশ তাৰিখ মানলৈকে মই সিহঁতক হোমৱৰ্কে কৰাইছো তাৰ পাছতহে মানে সিহতৰ হেৰি হোৱা অ' তাৰ পিছতে বন্ধ দিছে। নসাৰীখনকে হখ কৰাই
যাব দিয়ে সেয়াও আমাক এনে নিদিয়ে ন। হয় আমাক এনেকুৱাকে দি পঠিয়াই মানে এসপ্তাহত কমপ্লিট নোহোৱা বস্তু দি পঠিয়াই।
আহম সেইটো দয়ছ বাাচোন স্কুলৰে মানে এ এক মাহত কাম কৰিব নোৱাৰা টাইপ মানে প্ৰ এাইনমেন্ট প্ৰজেক্ট কাৰ মানে বন্ধতো এনেকুৱা লাগে বন্ধ দিয়া নাই যেনিবা ঘৰত লিখিব াৰ দেহে দিছে আৰু তাকে ক্লাছ থাকাই ভাল
সেইটো আৰু এতিয়া মেমে মানে আমাক কি কৈ আছিল জানে এইবাৰতটো তাৰ মানে যোনটো প্ৰজেক্ট মানে চবেই মিলি কৰে হা বহুত ডাঙৰ মানে এটা ডাইৰেক্ট মিক্সিন এটা বনাব লাগে তাৰ মানে সেইটো থাৰ্মকলল দি বনাব লাগিব আমাক কি কৈছে চবেই বোলে এটা এটা পাৰ্ট বোলে বনাই আনিবি সেইটো সম্ভৱ নে তুমি পচন্দ
আৰু তোমালোক হালকৌ বেলেগ বেলেগ জেগাৰ পৰাই আহা ন
দূৰৰ দূৰৰ
কেনেকে পাৰিবা মানে কথাটো কেনেকুৱাকে কৈছে জান তোমালোকক মানে পাৰিলে সেইটো এতিয়াই বনাই লব দিচাৰে ন বা বন্ধত দুদিন ধৰা ইয়াতে থাকি বনাই ল তাৰ পিছত তহঁতৰ বন্ধত ঘৰত যা আৰু সেনেকুৱা টাইপ অ। মেক্সিমাম এই বন্ধটো মানে বন্ধতটো ভালকে সেৱা কৰিবই নিদ
উম আৰু যদি বন্ধত কৰি নহা হয় ন তেতিয়াও ইমান গালি পাৰে।
অ সেইটো হব বহুত দিগদে
এজনী মেম আছে
উম
ইমান কথা ক'ব পাৰে নহয়
উম, হম - হম।
বেমাৰ লাগিলে নৰখে - নৰখে আৰু ত কিবা সৰু কথাই ডাঙ - ডৰঙৰ কৰি পেলাই। এনেকুৱা কৰি পেলাই আমি যে বহুত বেয়া আমাৰ আমাৰ ক্লাছতটো সবেই কয় বেলেগ পিচ বিলাকেও কয় হা যোনে যি কয় তাকে কেইফে আমাৰ ক্লাছটোৱে একো কাকো বেয়াকেও নকয় কোনেও নকয়। কয় দেই আমাৰ টিচাৰকো একোব কেনেকৈ যোনে যি কয় যোনে যি কাম কৰিবৈ কল তাকে কৰে তথাপি ম তাৰ মাজত কিব এটা সৰুব এটাও যদি ভুল হৈ গ'ল। সেই কথাতে আমাক গোটেই পিৰিয়ডটোৱে জ্ঞান দিব।
এয়ে
আৰু জানো সদায় এদিন নহয়।
ভো নাল লাগে ন এনেকুৱাতি ইচ্ছা হলে মানে ভ নাথাকাকে। লাহ - লাহে - লাহে মমি চোৱাচ ন লাগে চাবাচোন।
তাৰ মানে কোনেও ভাল নাপায় মেম যেনে কেতিয়া আৰু মানে এতিয়া নিজে আমাৰ কৰ্ডিনেটৰ হ'লহা
উম,
দৰ জব্তী ল আ থাকে লৈছে বোলে আমি গম পাইছো আৰু তাৰপিছত এইবাৰতো আমাক শান্তি দিয়া নাই তাৰমানে চব কথাতে অকল কব আমাক আমি বোলে তাইৰ মেম জী এতিয়া নিজৰ ল'ৰা ছোৱালী নিচিনা হৈছে ন ঘ ৰ হৈছে যেতিয়া আমি বোলে পুৰা মানে ফুল হেৰিয়াত চলিব লাগিব মানে ডিচিপ্লিন আমি ডিচিপ্লিন হয় হা কিন্তু আৰু কিমান ডিচিপ্লিন হব কোৱাচোন তুমি অহা যদি দুই মিনিট দেৰি হ'ল নহয় তেতিয়াও গালি। কি কৰিব আৰু কিছুমান কথা এনেই এনেই কয় জানা কালি পৰহি মানে আমি অ, ভাত চাঙিলি যোৱাতটো অলপ দেৰি হ'ল হা তাৰপিছত মানে অ, আহি কিন্তু আমাক প্ৰিন্ঞ্চিপাল মানে আমাক ক্লাছ লৈছিলে। প্ৰিন্ঞ্চিপাল মমি আমাক ক'লে দেৰিকে আহিল বুলিেই সেইকাৰণে আমি যে দেৱীকী আহিলো উম, আমাক ইমান গালি পছে আমাক কি কছে তিনি নিছ পলাৰ কথা কিয় অ, শুনি দি বোলে।
তেতিয়াহ'লে ক'ব লাগিছিল তেন্তে প্ৰিন্ঞ্চিপালৰ মকে কও। তকে ম মাক দেৰিকে আহিবতষ্ট
তাৰপিছত আমাৰ কাৰে ইমান হেৰি বেয়া কিয় গাল পছে তাৰ পিছত আমি কালি আমি সোনকালে গৈছো তাৰপিছত নিজে ক্লাছ কৰিবলৈ দেৰিকে আহিছে হা অলপ দেৰিকে তাৰপিছত আহি মেলি মানে। খুচা তত কেইটা আহ আহিছিল তাৰ পিছত আমি যেতিয়া কৈছো তেতিয়া আমাৰ লগৰ এজনী বোলে আহ তাই মানে ঘৰ দূৰত হা তাই।
কেতিয়াবা আমাৰ হোষ্টেললৈ আহে কেতিয়াবা আমাৰ লগৰজনী বাহিৰত থাকে তাৰ ওচৰলৈ যে নহ'বা কেতিয়াবা বা মানে তাই ক্লাছতে বহি থাকে। তাই টিফিন লৈ আহে তাই ঘৰলৈ নাযায় গৈ। তাৰ পিছত সেই তাই বোলে বহিয়ে আছে কোনো অহাই নাই ৰুমলৈ মেমে এনেই এনে কৈছে। আম মই আহিছিলো বোলে হেৰিকি তহতি অহা নাই।
তেনে ভছত
বা আহিয়ে নাপালো কিন্তু তাইো বি দেখা নাই
উম,
তাৰিছততিয়া আমি কলো আমি আহিলো - আহিলো বুলি তেতিয়া কি কৈছা হয় নাই আমাৰ মানে ৰুমটোত বেলকনী আছে হা।
অঁ।
দুটা বেলকনী আছে মানে দুখন কৈ আছে মানে তহঁতি যদি আহি মেলি বেলকন। ফালে আছিল তেনেহলে মই দেখা নাই।
উম, আহ। মানে নিজৰ ভুলতো যে কটাব লাগিল তেওঁ
অ সেইটো য়ে
সেইকাৰ নে কছ তাকে ন কিছুমানে নিজৰ ভুলতো মানি লব নো
উম সেইটো আৰু জানা তাই মেমে মানে, ভাল পোৱা ষ্টুডেণ্ট কেইজনী ইমান আছে নিজে মাজে ম ট্ৰাইবেল কেইজনী, আৰু - আৰু এজনী আছে। মুছলমান ছোৱালী এজনী, তাইকো বহুত বেছি মৰম কৰে মানে তাই কাইলে আমি ফোন কৰিলে ফোন হৈছে আমাক সদায় এনেকে কবসাচ আমি ক্ষতি কৰি লও মানে ফোন কৰিও ক'ব লাগিব লগতে এপ্লিকেশ্যনো দিব লাগিব। তেতিয়াহে আমি ক্ষতি কৰিব পাৰো নচ আমি ফোন কৰো নহয় ফোন ৰিচিভ নকৰে জানা তাৰপিছত পিছত আমাকে গালি পাৰিব, পাৰিলে আকৌ নিজেই টাইমে টাইমে,, ফোনে মাৰি থাকে
এই - এইটো জানা এইটো চেলফনেচটো থাকিলে। না ষ্টুডেন্টৰ পঢ়িব মন যোৱা হয়। আৰু নাহেই মানে টিচাৰকধ ৰেস্টপেক্, তচতে চাবাচোন, আমাৰো আছিলে সেনেকুৱাই যিকেইটা - - মানে যিকেইটা পঢ়াত ভাল সেইকেইটাক বেছিকে গুৰুত্ব দিয়া বেয়া লাগে ন! তেতিয়া আমাৰো,
সেই কিন্তু এজনী মেম বহুত কিবা জানা আমি যদি বেছি খিয়তকেও বেছি মাৰ্ক পাওঁ নহয়, তেতিয়াও মানে সিহঁতকে ভাল পায়। তে কি চাই ভাল পাই নাজানো আৰু, আকৌ মমান দিনজনী বেছি তাই দিনজনী বেছি ভাল পায়
মানে তাইক ধৰা এই থাকে ন চুবল খোৰ দুটামান ইফালৰ কথা সেইফালে লগোক লগোৱা অ সেনেকুৱা টাইপৰ বা হয়তো মেম' সেইবোৰ কথা শুনি ভাল পায়। তাই হয়টো কয় আপ তোমালোকৰ কথা সতে এগেনষ্টত কয়।
কয় চাগে তাৰ তাই ন তেনেকুৱা আৰু মানে কিবা বহুত কথা পাতে জানা। এনি টাইম নন ষ্টপ কিবা কিবি বকিয়ে থাকে আমি যে ডিউটিলে যাওঁ যে এ যেতিয়া আমি আশা দি গৈছিলো সেয়াও কিমান দূৰ, এই যে মিৰ্জাটো পাৰ হৈ বহুত দূৰ জেগা
উম উম।
এই জেগাকন কিমান দূৰ হা, তাৰে তাটো মানে ইমানে কথা কৈ থাকে গোটেই ৰাস্তাতো মানে যাওঁতে আমাৰ লাগে দুঘন্টা। দুঘন্টাতকে বেছি লাগে আঢ়ৈ ঘন্টামান লাগে আহোতে আঢ়ৈ ঘন্টা আমাৰ চবৰে অৱস্ বেয়া হৈ যায় গৰমো আছিলে তেতিয়া তাই কাৰে লঞ্চ কথাই গৈ থাকে কথাই গৈ থাকে।
ইয়ে
তাৰপিছৰ কাৰণে তাই পেটত মানে হেৰি হৈছিলে। এইটো আলচাৰ হৈছিলে।
হতৰ মেমৰ।
নহয় নহয় ছোৱালীজনী। ছোৱালীজনীৰ কথা কৈছোঁ মেমৰ লগত ভাল যে। তাৰপিছত পেটত আালচাৰ হৈছিলে যে। তাৰপিছত মানে দুদিনমান চুব থাকিলে হা। হেল্ল', হেল্ল', হেল্ল', - হেল্ল ',